ছা
এ এনেই আছো। তুমি?
ময়ো আছো এনেই।
অ' বাকী কিবা চাহ তাহ খালা?
চাহ তাহ খালো কেতিয়াবাই।
ভাত খালো বুলিও কৈ দিয়া?
ভাত নাই খোৱা বাৰু। তুমি?
কি মই খালো। অ' চাহ চাহ অ চাহ খালো চাহ খালো।
অ।
খবৰ ভাল?
ভালেই। তোমাৰ?
ভালে ভালে মোৰ ভালে।
আহ।
মাহত কি কৰিছে তোমালোকৰ?
মায়ে ভাত বনাই আছে।
আহ।
ৰাতিপুৱা আৰু ডিউটিত লাগি যায় উঠাৰ পিছত।
অ লাগিবতো লাগিবই ন।
সেইটোৱে আৰু। বনাই সেইটো বনাই আমাৰ খোৱাহে কথা। মই ভাতটো নবনাও। বাৰু এনেই খুচুক কিবা কিবি আবেলি খোৱা এইবিলাক বনাওঁ আৰু।
আহ।
জানো আৰু বনাব অলপ চলপ।
আহ। শিকিব লাগে।
তুমি চাগে পুৰা বনোৱা! অ।
আধা আধি আৰু শিকি আছো।
উম। এতিয়াবা কি কৰ'বালৈ ফুৰিবলৈ গৈছেনে নাই নে যাবা?
নাই যোৱাই নাই এই গৰম বন্ধত যাম বুলি ভাবিছো।
অ ক'ত যাবা?
তাকে ক'ত যা‌ওঁ জানো, লগৰ কেইজনীও কৈ আছে অলপ দূৰলৈ যাম বুলি, তুমি নোযোৱা নেকি?
নোযোৱা নেকি মানে মই যাম বুলি ভাবিছো তাকে এতিয়া সেইটো ক'ত যাও তাকে ভাব ভাব দি ভ মানে ভৰি হোৱা নাই।
আহ।
যদি কিবা ওলাই কবাচোন?
অ হ'ব বাৰু কম বাৰু তোমাৰ লগৰ আছে যদি কৈ দিবা।
উম কম দিয়া। খালি সেইটোৱে আৰু চব মিলাব লাগিব আৰু। কি কোৱা?
শ্বিলং ফালে যাওঁ নেকি বুলি ভাবো
অ শ্বিলং ফালে।
অ।
অ। অ পাৰি শ্বিলং ফালে বাৰু যাবলৈ গ'লে কিয় যাবা গাড়ী মানে গাড়ীত যাবা চাগে?
গাড়ী তাকে গাড়ীত যোৱা ৰাস্তা আছে নে নাই জানো বাৰু?
পাৰি বাৰু গাড়ীটো যাব নোৱাৰা নহয়।
অঁ।
ভালে লাগে এতিয়া ব
উম গৰম দিন যিহেতু।
অ। সেইকাৰণে। যে ইয়াতো ইমান গৰম পৰিছে যে ঠাণ্ডা জেগালৈ যাবলে ভালেই লাগে।
আহ।
অকমান ভাল অ গ আমাৰ আকৌ কি হয় গৰম পৰে বাৰু তথাপিও মানে এই গাঁওৰ জেগা যে অকমান আমাৰ আমাৰ ঘৰত মানে ইমান ঘৰৰ ফালে ইমান পথাৰ আ পথাৰ চথাৰ আছে ঘৰ চৰ মানে ইমান নাই। সেইকাৰণে আৰু ঠাণ্ডা অলপ মানে ইয়াত
অহ ঠাণ্ডা হলে ভালেই বাৰু,
অ সেইটোৱে ভালেই।
গৰমত একে থাকিব মন নোযোৱা হৈ যায় আৰু
অ মই এতিয়া কি হয় মাজে মাজে ব্লেংকেট লৈ শোৱা মানে মোৰ অভ্যাস আছে যে।
অহ।
লাগে ৰাতি শুই ধুব লগে ৰাতিপুৱা একদম চাওঁ গোটেই ঘামি জামি একদম মই হেৰি হৈ থাকো।
ময়ও লওঁ আৰু কেতিয়াবা
মানে এইবাৰ কিন্তু গৰম পৰিব চাগে দেই এই কাৰণ জুন পালেই জুলাই আগষ্ট ছেপ্তেম্বৰ মানলৈকে পৰিব চাগে জুলাই আগষ্ট মানলৈকে
অহ
পৰিব এইবাৰ গৰম।
বহুত দিব চাগে বাৰু
অ সেইটো এতিয়াই যি দিছে আৰু মাজে সময়ে
উম
ৰাতিপুৱা হেৰি হয় বৰষুণ দিয়ে দিয়ে বৰষুণ দিয়ে।
অ বৰষুণটো মাজে মাজে দিলে ভাল লাগে আৰু
অ ভাল লাগে। এতিয়া ৰাতি এতিয়া আকৌ ৰাতিপুৱা বৰষুণ ৰাতি উ হেৰি উম। বতৰ ভাল কৰে তেনেকাই ৰাতি বৰষুণ ৰাতিপুৱা বতৰ ভাল।
অহ
তেনেকে হে কৰি আছে।
তেনেকুৱা কৰিলে ভালেই বাৰু
উম
ব কি কি বনাইছে তোমাৰ মায়ে?
মায়ে জানো কি বনাইছে এই লুচি লৈ আহিছে এতিয়া খাবলৈ
আহ।
খাম এতিয়া আৰু
আহ।
হাতো বনাই আছে আকৌ কিবা কিবি হেৰিয়ও বনাই থাকে। খোৱাহে কথা আৰু
উম
বাকী আজি কলেজ যোৱা নাই তুমি।
নাই নগলো।
আহ।
ইমান গৰম দিছে আজি সেইকাৰণে নগলো আৰু আৰু
আমাৰ আচতে গৰম নাই এ
অঁ
এইফালে মানে ইমান নপৰে আ
তুমি নকলা
নাই ময়ো নগ'লো এ আজি ভাবিলো ঘৰতে থাকো পঢ়ো ঘৰতে অলপমান।
আহ
সেইকাৰণে
তাকে আৰু কোৱা আৰু
বাকিনো কি কম আৰু হেৰি তোমালোকে এতিয়া গ'লে ক'বা গে আৰু আমি যে হেৰি অৰুণাচলৰ ফালে যাব পাৰো।
অহ
সেইফালে জেগাটো ভাল আছে মানে
ভাল আছে বুলি শুনিছো বাৰু ময়ো
উম মই আগতে এবাৰ গৈছিলো যে ধুনীয়া জেগাতটো অ ধুনীয়া বহুত ধুনীয়া মানে ইমান পইচাও নালাগে ইমান
অহ
হাতা খোৱালে ইমান হেৰি নাই থাকিবলৈ যদি তুমি যোৱা ইমানটা খৰচ নপৰে মানে ভাল জেগাটো
অহ
আমি স্কুটিতে গৈছিলো
অহ
উম ভাল আছে মানে জেগাটো
তাতে বহত জেগা আছে ফুৰিবলে
অহ
ভালো লাগিব বাৰু গ'লে মানে
উম তোমালোকে লগৰ খিনিহে যাবা ন?
অহ কৈছে যাম বুলি তাকেই এতি কোনদিনা যোৱা হয় সেইটোহে ঠিক হোৱা নাই
অ জুলাইতে কৰো লাষ্টৰ ফালে জুলাই অলপমান
অ তেনেকে লাষ্টত নহলে মাজতে কৰি দিম বুলি ভাবিছো
ন গৰমটো পৰিব যে লাষ্টলে সেইকাৰণে কলো মানে মই। ঠাণ্ডা জাগা জাবলৈ ভাল লাগিব
ভাল লাগিব বাৰু
উম।
তাকেই আৰু কলো আৰু তোমাক, যাবা নেকি?
চো, মই ওলাম বাৰু দিয়া আৰু যদি মোৰ পাৰো আমাৰ লগৰ খিনিকো কম মই।
অ কৈছে বা তোমাৰ লগৰ কেইটা।
অ' যদি ওলাই
অ লৰা লগৰ আছে যদিও কৈ দিবা।
কুম-কুম দিয়া। আহ মানে বেছি মানুহ হলে কি হ'ব, বেছি মানুহ হলে মানে অলপমান বাজেট তোৰ মিলি যাব ন চবেই দিলে।
অহ।
সেইটো সেইটো ভাল হয়।
আৰু অকলে অকলে গলেও ভাল নালাগিব বাৰু।
ভাল নালাগিব অ। কম বাৰু মই।
অ কৈছাবা
কিছলে
অহ'উম হ'ব বাৰু
উম হু বাকী ভাত পানী কেতিয়া খাবা?
ভাত পানী দেৰি আছে অলপ।
অ।
কেতিয়াবা খাওঁ জল্দি, কেতিয়াবা নাখাও।
অ মোৰ তেনেকুৱা হয়, তিনিদিনাখন মই। দুটা তিনটা লৈকে একোৱে খোৱা নাই উঠি পেলাই।
আহ।
জল্দি উঠো জল্দিয়ে খাব লাগে।
সেইটোৱে আৰু উমহো। পাপা কি কৈছে তোমাৰ?
হা?
পাপা কি কৰিছে তোমাৰ?
দেউতা আছে নগাঁৱত।
অ।
কামত মানে।
অ অ।
মাজে মাজে আহে আৰু।
অ।
টাইমো নাপায় ইমান। কি কোৱা?
কি কৰিছিল চোন?
দাদা আছে শুই ভন্টি আছে মাৰ লগত অ কি মামীৰ লগত আছে।
অ অ।
খেদি তাই আৰু, সৰু নহয় দুষ্টামি খুব কৰে।
আহ। কৰিবই আৰু সৰু কৰোতে। অহ ভন্টি আছে।
অ।
ফুৰিব গ'ল।
কাৰ লগত?
মাৰ লগত।
অ তুমি নগ'লা?
নাই নগলো। এই আহিফালে গাঁৱতে গৈছে বাৰু।
অ।
ইমানো দূৰত যোৱা নাই।
হা হা, হা।
দূৰত যোৱা হয়, গলো হয়।
উম এতিয়া আবেলি টাইমত গাওটোলৈ ভাল লাগে আকৌ দেই।
অহ।
তোৰ লাহে লাহে যাওঁচোন ভাল লাগে।
আমাৰ ওচৰতে নদী এখন আছে তাতো ভাল লাগে বাৰু।
উম, উম আমাৰ উম ঘৰ পিছ- ইফালে পথাৰ ৰাস্তা আছে, আকৌ পুৰা বাগান আছে।
আহ।
ধুনীয়া একদম লাগে আবেলি ওলাই গৈ ওলাই আগতে যাওৱে লগৰ চগৰ বিলাক আহে। হলেও স্কুটি লৈ যাওঁ আমি।
অ।
এতিয়া আৰু অকমান টাইমটো নোপোৱা নিচিনা হৈ হৈছো চবেই পঢ়াত লাগিছে আৰু।
অ।
টাইম পালে লগৰখিনি আহিলে যাওঁ আৰু।
আহ। অ, এ এ এজন দুজন লগৰ হলে ভাল লাগে আৰু।
ভাল লাগে অকলেনো কি কৰিবা গৈ পেলাই। অ, তথাপি আৰু লগৰখিনি বেছি ভাল লাগে এটা লাগে আৰু। অ শিকটি আহিছো জ্বলা খালো।
আহ আহ। কম বাৰু ন।
যি সেইটোৱে কবা তুমি যেতিয়া হয় আৰু তোমালোকৰ।
অহ।
মইয়ো মিলাই লব পাৰিম তেতিয়া। লগৰ মই পাঁচ, ছয়জন মানক কৈ চাম বাৰু দিয়া। তাৰপিছত মইয়ো জনাই দিম।
অ হ'ব বাৰু।
দিয়া ঠিকে আছে তেতিয়া ন।
আহ হ'ব দিয়া ৰাখিছো।